হেল্ল', অ' আপুনি কি কৰি আছে?
অ' মইতো এতিয়া এনেই বহি আছোঁ আৰু।
হয়, আপোনাৰ খবৰ ভাল?
খবৰ ভালে আছে দিয়া।
অ' আজি খানা খালে না?
খানা খালোঁ এইমাত্ৰ, খানা মানে টিফিন। টিফিন আনো না, টিফিন খালোঁ আৰু।
হয়, অ' আপোনাৰ দিনটো কেনেকৈ চলে যেনিবা মৰ্ণিঙৰ পৰা ইভিনিঙৰলৈকে। কি কি কাম কৰে, আপোনাৰ ডেইলী লাইফত।
অ' হ'ব হ'ব অ' কয় আছোঁ মই ৰ'বা। পিছে আ মোৰ ডেইলী ৰুটিনটো এনেকুৱা চলে মানে অ' মৰ্ণিং মৰ্ণিং চবচে পোৱাতে মই অ' মোটামটি ছয়টা বা সাতটা বাজাত মই উঠো আৰু।
অ' হয়।
তাৰপিছত উম, তাৰপিছত মই মুখ ধুই লওঁ, আৰু ব্ৰাছ কৰোঁ।
ইয়াৰ পিছত আৰু, উম এই ভাত, আঞ্জা এইবিলাক বানাবা লাগা হৈ যায়।
হয়।
মানে ঘৰৰ বাহিৰত থাকোঁতো, ভাড়াঘৰত থাকো ত' ভাত বনাব লাগে নিজে।
হয়।
ত' ভাত বনাওঁ আহ ভাত বনোৱাৰ পিছত আৰু এই গা ধুব লাগা হয়। গৰম বহুত এতিয়াতো
হয় হয়।
তাৰপিছত ভাত খাওঁ ভাত খাই কিনে আৰু এই ভাতটোৱে মানে টিফিনতো ভৰাই লৈ যাওঁ লৈ আহো মানে অলপ দুপৰীয়াকৈ খাম বুলি তাৰপিছত কামত আহোঁ কাম কৰোঁ তাৰপিছত এনেকৈ এটা বা ডেৰটামান বজাত টিফিনটো খাওঁ তাৰপিছত অলপ পিছত আৰু এই চাহ খাব যাওঁ
হয়
অলপমান আৰু কাম কৰাৰ পিছত তাৰপিছত চাহ খাই আহ আহো এনে আৰু তাৰপিছত কাম কৰোঁ তাৰপিছত ছয় টা চাৰে ছয়টামান বজাত আকৌ যাওঁ ৰুমত
হয়
ছুটি হয় আৰু তেতিয়া ৰুমত যাই কেনে আকৌ কেতিয়াবা বাজাৰ কৰিব লগা হয় তো বজাৰত আহোঁ বজাৰত চব্জি কিবা কিবি লওঁ চাহ খাওঁ আৰু যাওঁ তাৰপিছত ভাত আঞ্জা বনাব লগা হৈ যায় আৰু
হয় হয়
অ' তাৰপিছত মানে ৰাতিৰ ভাতটো অলপ ভালকৈ বনাওঁ তো টাইম লাগে তাতে কিবা এটা মাংস নহ'লে মাছ মানে বনাওঁ আৰু ৰাতি ভালকে খাওঁ
হয়
ত' তাৰপিছত ভাত বনাই কেনে ভাত খালো আৰু ঘৰত ফোন কৰিলোঁ ফোনত অলপ কথা পাতিলোঁ ত' এনেকাই তাৰ পিছত অলপমান মোবাইল চাওঁ ম'বাইল চোৱাৰ পিছ ছত আৰু মোটামুটি চাৰে দছটা বা দছটা মান বজাত শুই দিওঁ আৰু
হয
সেইটোৱেই মোৰ লাইফটো এনেকুৱাও চলে এনেকুৱাই চলে মানে
অ' ঠিকে আছে মোৰো মোৰো এনেকুৱাই মইয়ো
মোৰো এনেকুৱাই চলে ময়ো চাৰি পাঁচটা বা পাঁচটাত উঠোঁ তাৰপিছত অলপ ৰাস্তাত ফৰিবলৈ যাওঁ তাৰপিছত একঘণ্টা বা দেৰ ঘণ্টা ফুৰাৰ পিছত আকৌ আহোঁ আহি কিনে গাহ পা ধুই কেনে অলপ চাহ তাহ খাওঁ
উম
তাৰপিছত অ'। নাস্তা চাস্তা কৰি কেনে মই অফিচলৈ ওলাই যাওঁ অলপ। তাৰপিছতো আৰু অলপ কাম কৰি দুপৰীয়া হ'লে মানে অলপ নাস্তা খাওঁ বা চাহ খাওঁ। তাৰপিছতে আৰু গধূলি পাঁচটা মানত ছুটি হয়, ছুটি হৈ কিনে আৰু ৰুমলৈ আহোঁ, তাৰপিছত গা-পা ধুওঁ। আৰু অলপ বজাৰ কৰিব লাগিলে, বজাৰত যাওঁ বা অলপ চব্জি তবজি, আনো কেতিয়াবা মাংস পোৱা আনো তাৰপিছত অলপ ৰেষ্ট লৈ কিনে চাহ-তাহ খাই কিনে, আৰু অ, খানা বনাৱ ধৰোঁ আৰু। তাৰপিছত খানা পানা, হ'লেই আৰু এঘণ্টা, আধা ঘণ্টামান ৰেষ্ট লৈ কিনে, তাৰপিছত ভাতটো খাই কেনে অলপ মোবাইল বা ৰিলচ বা-ভিডিঅ। বা ফিল্ম এনেকুৱা অলপ চাওঁ, তাৰপিছত আ শুই দিওঁ আৰু মোৰ এইটোৱে এনেকুৱাই লাইফ মোৰ। আৰু কেতিয়াবা টাইম পালে মানে, এই ঘূৰিবলৈ যাওঁ কেতিয়াবা, হয়।
উম, উম, উম, ফুৰিবলৈ যোৱা ন,?
হয়, হয়, কেতিয়াবা কেতিয়াবা যাওঁ যেতিয়া অফিচ গিলা বন্ধ থাকে।
উম, উম,
মই ফুৰিবলৈ ভাল পাওঁ মানে।
অ,
মইতো যাৱাতো বেছি দূৰত নাযাওঁ, ওচৰতে যাওঁ। যেনে, সৰু-সুৰা গুৱাহাটীতে পাৰ্ক আছে। যেনে ধৰক অমৃত উদ্যান, উজন বজাৰত এটা নতুন পাৰ্ক খুলিছে ৰিভাৰ-ফ্ৰণ্টত তাতৈ যাওঁ। আৰু কেতিয়াবা আৰু টাউনতে, টাউনতো ঘূৰোঁ আৰু অলপ চলপ।
উম, উম, উম,
সেইখিনিয়ে আৰু আপোনাৰ?
ময়ো এনেকে ঘূৰবা যাওঁ, কেতিয়াবা উইকেণ্ডছত মানে এই শনিবাৰ-ৰবিবাৰ এনেকা কেতিয়াবা ঘৰতো যাওঁ। শনিবাৰ- ৰবিবাৰ পালে বন্ধ পালে, মানে নহ'লে কেতিয়াবা এই মেঘালয় চাইদ ফালে, অলপমান। যাই আহোঁ, ইফালে নংপৌ আৰু এই উমিয় শ্বিলঙত। এনেকুৱা যাই আহোঁ, তাৰ পিছত কেতিয়াবা, কেতিয়া কেতিয়াবা আৰু মন হ'লে চিনেমা চাবা যাওঁ।
হয়।
এই, এই, গেলাই আৰু।
হয়, আপুনি আৰু কি আপুনি কি কি ফিল্ম চাই আৰু চাই কিনে ভাল পায়? যেনে বলীউড, হলিউড, এনেকুৱা আৰু চাউথ। তৰ, কোনটো বেছিকৈ ভাল পায়?
মইতো যিকোনো ফিল্ম চাই ভাল পাওঁ কিন্তু মানে ফিল্মটো এনেকুৱা ৰিয়েলিটি মানে হ'ব লাগে আৰু ফিল্ম চাই মই মই ভাল পাওঁ আৰু যোনটো মানে অ' আচল জিন্দেগীত হৈছে ৰিয়েলতে হৈছে মানে ৰিয়েল লাইফৰ এনেকুৱা ফিল্ম টো চাই কিনে ভাল লাগে যিকোনো বলিউডে নহওক বা আছামৰে নহওক বা ইংলিছ ফ্লিমে নহওক যিকোনো মানে ৰিয়েলিষ্টিক ফিল্ম কেইটা ভাল পাওঁ আৰু ষ্টৰি থকা ষ্টৰিটো ভাল হোৱা এই এনেকুৱা মানে
আৰু আপুনি জুবিনদাৰ লাষ্ট ফিল্ম ৰৈ ৰৈ বিনালে ফিল্ম চাইছে নেকি?
অ', চাইছো মই অ' ৰৈ ৰৈ বিনালে চাইছো হয়। হা?
অলপ বুজাই দিব পাৰিব নেকি ফিল্মত কেনেকুৱা আৰু ওলাইছিল কি চিষ্টেমত হয়? কৈ দি আছো।
এই ফিল্মটো এইটো মানে আ ছবিটো এইটো কিবা আ' এই মিউজিচিয়ানৰ লাইফ মানে যোন মানুহে গান গায় তাৰ তাৰ জীৱনটো দেখাইছে আৰু তাতে তাকো জুবিন দাই মানে তাতে অন্ধ মানুহ হৈছে মানে কেৰেক্টাৰটো অন্ধ মানুহৰ এক্টিং আৰু অন্ধ মানুহ তাৰপিছত অ মিউজিচিয়ান মানে মিউজিচিয়ান হ'ব বিচাৰা আৰু গান গাবা বিচাৰা কিন্তু মানে ইমান চাকচেচফুল নাছিলে তাৰপিছত লাহে লাহে নিজৰ টেলেণ্টেদি মানে ছাকচেছফুল হৈ যায় আৰু পিছত। এনেকুৱা আ কিছুমান লগ লগ পায়। যোনে মানে চান্সটো দিয়ে গাবলৈ। আৰু ইয়াতে অলপ ফিল্মটো মান লাভ ষ্টৰী ৰিলেটেডো হয় লাভ ষ্টৰিও হয়
হয়।
তাতে ই লগ পায় মানে মেইন এক্ট্ৰেছটো হিৰইনটো লগ পায়। তাৰপিছত তাৰ লগত ই হৈ যায় প্ৰেম হৈ যায় লাভ হৈ যায়। তাৰপিছত কিন্তু আৰু এই একত্ৰিছৰ ছোৱালীজনীৰো মানে বেলেগ ফিয়েনচি থাকে মানে বেলেগ এনেকুৱা কি কয় এইটো এৰেঞ্জ কৰি থকা অলৰেডি এনেকুৱা থাকে
হয়।
তো ইয়াকো মানে চিনাকি হৈ যায় ইয়াৰ লগতো ই অলৰেডি চিনাকিয়ে আছিলে তাৰ পিছত অলপ জাগৰাত টাইপ হৈ যায় তেনেকুৱা আৰু ফিল্মটো মানে একজেক্টলি টো মই এতিয়া ক'বটো নোৱাৰিম পিছে উম ভাল লাগিছে অ'। ভাল লাগিছে পিছে আপুনি চাইনা নাচাই এনেকুৱা চিনেমা ফিল্ম।
এ', বেলেগ চিনেমা চাওঁ যেনে বলিউড হলিউডৰো চাওঁ কেতিয়াবা। ছাউথ ইন্ডিয়াৰো চাওঁ। মই ৰৈ ৰৈ বিনালেটো এতিয়ালৈকে চাই পোৱা নাই আ'। টাইম পালে মানে চেষ্টা চাবলৈ চেষ্টা কৰিম আৰু
উম, উম, উম, চাবা কেতিয়াবা। বাকী এনে এ উম, উম, কওক?
কোৱাচোন?
এনে মানে আপুনি ক'তবা ফুৰিব যাওঁৱাৰ অকণমান কথা ক'ব নেকি?
অ', মই বেছিভাগ আমাৰ ওচৰৰে আমাৰ যেনে পিকনিক স্পট দাৰাগাঁও বুলি কোৱা জেগা আছে, আৰু ওচৰতে আৰু মানা চকী আছে এটা। সেই ঠাইতে মই বেছিকৈ ফুৰিবলৈ যাওঁ। এঞ্জয় কৰিবলৈ যাওঁ আ মানা চকীটো হ'ল এইফালে ভূটানৰ ওচৰত থাকা মানে বৰ্ডাৰত থাকা এটা পিকনিক স্পট হয়। তাতে পাহাৰ আছে নদী আছে, আৰু বহুত ডাঙৰ ডাঙৰ হিল আছে তাতে গছ-গছনি বহুত আছে। আৰু তাতে নদী আছে বহুত ডাঙৰ তাতে আৰু মানুহগিলাক পিকনিক খাবলৈ যায় বা ৰিলচ বনাব যায় বা ভিডিঅ' বনাব যায়। বা কিছুমানে ফটো তুলিবলৈ যায় আৰু কিছুমানে খানা খাবলৈ যায়। আৰু কিছুমানো আৰু মদ পানীও খাই আহে আৰু এইটো।
উম, উম, উম।
মানে বহুত ভাল জাগা।
উম।
আৰু দাৰাগাও বুলি কোৱাটো বহুত ভাল। তাতে মানে গৰম বতৰ এতিয়াতো গৰম বতৰত বহুত মানুহ গা ধুবলৈ যায়, মানে তাতে ভূটানৰ পৰা ঠাণ্ডা পানী বহি আহে।
অ', আৰু তাতে মানে বহুত এ এচি এচি ত থাকা নিচিনা পায় মানে পানীত সোমালি মানে বৰফত নিচিনা পাই যায় তেতিয়া বহুত বহুত ভাল, বহুত যাই এতিয়াও যাই আছে মানুহগিলাক ময়ো যোৱা নাই বৰ্তমান যাম।
উম, হুম, হু।
হয়, আমাৰ কথাটো ইয়াতে সমাপ্ত কৰোঁ।
হুম।